হেল্ল'
হেল্ল' কোৱা শুনি আছো
অ', খব ভাল নে?
অ' ভাল। তোমাৰ
ভালে মোৰো। আকৌ ঘৰত অ' কি কৰি আছনো?
মই আছো এনেই। তুমি?
এহ বহি আছো গৰমত আৰু ইমান উম খালো মই। তুমি
অ ময়ো খালো। খাই বৈ বহি আছো মই। গৰম ঘৰৰ ভিতৰত থাকিব নোৱাৰি বাহিৰতে আছো
উম গছৰ তলত। উম কিহৰ লগত খালাানো?
আমাৰ আজি কচু তকাৰী। আৰু ডিম লেট।
অহ ঠিকেই আছে, উম। বাকী কাপোৰৰ
কাপোৰৰ ভাবিছো হে কি হয় আৰু।
উম। তুমি কাপোৰ নিচিলোৱা জানো?
চিলাও বাৰু এতিয়া তেনেকে নাই অহা যে।
মানে ভাল যোৱা নাই তা মানে বিজনেচটো?
নাই হোৱা নাই। মানে সেকাণে দোকান খুলিম বুলি ভাবিছো বাৰু কাপোৰৰে। মানে অকল কাপোৰে নহয় আৰু মেচিনৰো কিবা কিবি বস্তু থম বুলি ভাবিছো।
উম শিকাবা নেকি তুমি কাপোৰ?
নাই। নিশিকাও। মই মানে ইমান ভালদৰে নাজানো যে। সেকাৰণে কাকো শিকোৱা নাই আৰু।
উম।
তুমি কিবা কৰি আছানে?
মই বৰ্তমানতো একো কৰা নাই মানে ভাবিছোহে কিবা কৰিম বুলি আৰু।
অ'
উম মানে মুৰ্গী ফাৰ্মকে এখন খুলিম বুলি ভাবিছো আৰু উম।
মানে এনেই কিহৰৰ ওপৰত?
হা
কি খুলিম বুলি ভাবিছা?
মানে ব্ৰইলাৰ মুৰ্গী এখন ফাৰ্ম খুলিম বুলি ভাবিছো আৰু।
কৰিব পাৰা এতিয়া?
উম আকৌ লোকেল মুৰ্গীটো চবৰ তাতেই আছে আৰু ঘৰে ঘৰে থাকে এইটো উম উম তাকেহে তুমি ইনভেষ্ট কৰিবা নেকি?
অ কৰিব পাৰি।
অ ম অ ক'ম বাৰু চব মানে হেৰি মানে ব্ৰইলাৰ মুৰ্গী পোহা পোহাতো অলপ টানেই ইমান চাফাই কৰা আকৌ দানা দি থাককা।
তাততো অকলেতো নোৱাৰি ন পাৰ্টনাৰশ্বিপ কৰিলে মানে ভাল আৰু।
অ তাকে মানে সুধিবলৈ মানে তোমাক ফোন কৰিছো আৰু। উম বাকী তোমাৰ কিবা হেৰি আছে আছে নেকি আৰ মানে হেৰি অভিজ্ঞা এটা, মানে ক'ব পাৰিবা নেকি কিবা?
তেনেকেতো নাই কৰি পোৱা নাই।
উম।
হলেও কৰি চাব পাৰি আৰু ন। এবাৰ মান কৰি চালে গম পোৱা যাব আৰু, কেনেকে কি কৰিলে মানে হয়।
উম, প্ৰথমেতো অলপ সৰু সুৰাকে কৰো।
অ সৰু সুৰাকে কৰিব লাগিব ন, তাৰ পিছত ভাল মানুহ এজনৰ পা অলপ, হেৰি জানি ল'ব লাগিব আৰু কেনেকে কি
অ, উম, উম, তোমাৰ হলে কি মানে হেৰি নোপোহে জানো? হম, মানে এয়া মুৰ্গী যে নোপোহে নেকি?
আছে বাৰু মুৰ্গী অ, ব্ৰইলাৰ নাই লোকেলে আছে।
মানে তোমাৰ মানে এইফালে কে ফাৰ্মিং নাই আৰু।
আছিলে, এতিয়া বাৰু বন্ধ হৈ গল যে।
অ মানে সেই মানুহজনক সুধিব পাৰি আলোক।
অ অ সুধি চাব লাগিব সুধি চাম ন, আৰু অ আৰু কোনোবাই কৰে নেকি ইনভেষ্ট ন সিহঁত তকো সুধি চাম। দুই তিনিজন মান হলে মানে ভাল আৰু ন, তিনি চাৰিজন মান।
উম তেতিয়া অকণমান বেছিকে হেৰি কৰিব পাৰিম, অলপ চাগে ডাঙৰকেও হেৰি কৰিব পাৰিম। পইচা মানে বেছিকে লগালে আৰু তেতিয়া মানে ভাল আৰু আমাৰ মানে নাই যে তেতিয়া মানে বেছি বিক্ৰীৰ হ'ব আৰু উম। আৰু মানে এনেকা মেইন ৰোডত দোকান এখন দি দিলে মানে ভাল হ'ব আৰু
অ' তেনেকেও ভাল বাৰু আমাৰ এইখিনি তেনেকে দোকানো নাই
অ' ধৰি লোৱা মানে এনেকা হেৰিতটো মানে ভিতৰোৱা জেগাত কৰিলোঁ মানে দোকান এখন আৰু হেৰি কৰোঁ আৰু উম। উম, তোমাৰ যদি কিবা হেৰি ৰায় থাকে, তেতিয়া কবা আৰু
অ' কম বাৰু তেনেকে বাৰু মোৰো নাই আজিলৈকে কৰা নাই কৰিম বুলি ভাবিছোঁ?
অ, নতুনকে অকমান হেৰি হলে মানে ভাল আৰু।
উম।
উম বাকী তুমি সহায় কৰি দিবা আৰু মোক।
অ হ'ব বাৰু কৰি দিম তুমি কেতিয়াকে খোলা আৰু তো পইচা পাতিৰোতো কথা আছে ন। উম, এতিয়া আৰু বাৰিষা টাইম ক'তনো মানুহ তেনেকেতো লগাবলেওতো মানুহ নাথাকিব।
অ।
কেইমাহমানৰ পিছতহে হ'ব আৰু এইটো কামটো ন, পইচা কেইটামানৰোটো ইনভেষ্টটো কৰিব লাগিব, কিমানমান হয় সেই পোৱালি অনাৰ পৰা, ঘৰ সজাৰ পৰা
উম।
দানাৰো আছে কথা, অ এনেকে থলেও নহবতো চোৱা চিতা কৰিবও লাগিব, খোৱাৰ পৰা কেইমাহমানৰ পিছত কৰিব পৰা, অ কেইমাহ মানৰ পিছত ত কৰিব পাৰি আৰু মানে বাৰিষাটো যোৱাৰ পিছত, এতিয়াতো কতনো হ'ব?
অ। মানে এতিয়া মানে কৈছোঁ আৰু প্লেনিংটো কৈ থৈ দিওঁ, কি কি কৰিব লাগে? কি কি আনিব লাগিব, উম তাৰ তাৰপিছত তাৰ পিছত মানে পইচা চইচা হেৰি কৰি মানে এইটো বাৰিষা যোৱাৰ পিছত খুলিম আৰু আমি।
অ তেনেকে খুলিব পাৰি বাৰু। আৰু কোনোবা কৰে নেকি, অ।
কোনো মানুহ নাথাকিব না, আকৌ এইফালে ঘৰ বনাব লাগিব। থৈ লোৱা, মুৰ্গী থ'বলৈ আমিতো ক'ত পাইম আৰু এতিয়া আমি মানে কাৰোবাক লগাবহে লাগিব।
অ', অ', কাৰোবাকতটো লগাব লাগিব তাৰ কাৰণে আৰু অকমান ইনভেষ্টো কৰিব লাগিব।
উম।
চাই লওঁ ন, কেইমাহমানৰ পিছত এতিয়া, এতিয়াতো ক'ত হ'ব আৰু।
অ। চাই ল এতিয়া মানে চব মিলাই চাওঁ কিমান কি হয় বাজেট কিমান উঠে?
ইমান মিলে ন।
আৰু মানে আৰু কিছুমানক সুধি চাওঁ ধৰি লোৱা পাঁচ ছয় জন মান, অ। পাঁচ- ছয়জনমান ইনভেচ পালে মানে অলপ ভাল আৰু, চব মানে মিলি যাব তেতিয়া।
অ তুমিও সোধা মইও ইফালে মোৰ লগৰ কাৰোবাক পাওঁ নেকি সুধো ন? তেতিয়া কেইটকামান হ'বও।
উম। আৰু, তোমালোকৰ
আমাৰ খেতি নাই।
নকৰে নেকি?
তি নকৰোঁৱে
অ, বোকা ৰুব জানা নাই?
যাওঁ যাওঁ।
অ।
তুমি যোৱানে?
নাই মই নাযাওঁ, বোকা ৰুই চাগে পইচা পোৱাই চাগে?
অ, আৰু, এনেই পায় তিনিশ চাৰে তিনিশ এনেকেইে দিয়ে আৰু
মানে পুৰা দিনটো মানে চাৰে তিনিশ দিয়ে।
অ, দিনটোৰ ভাত পানীটো নিজৰ আৰু হ'ব আৰু।
উম, ঠিকে আছে আৰু যদি এনেই মানে আগবেলা অকল কৰে তেতিয়া?
এতিয়া অলপ কওঁ দেৰ্শকে দিব চবৈ।
অ, ঠিকেই আছে এতিয়া আৰু। তোমালোকে ৰুবা যাবা নেকি? তোমালোকে ৰুব যাবা নেকি কৈছো?
অ, যাম - অ, যাম এতিয়া হোৱাই নাই ন'এতিয়া আমাৰ ফালে ইমান পান তেনেকে পানীও নাই।
অ, আকৌ ব' অ, বৰষুণো দিয়া নাই নেকি?
অ, বৰষুণ চৰষুণো নাই যে।
উম,
বৰষুণ-চৰষুণ হলেহে পথাৰৰ কাম হ'ব আৰু। তুমি যোৱা নে নোযোৱা অ,
নাই মই নেযাওঁ, উমহু আৰু মানে খেতি যাবা মানে, পাৰি যাব কিন ন্তু মানে মই এবাৰ-দুবাৰ ৰুই পাইছো বেলেগৰ, মানে আমাৰ খেতি নকৰে যে।
অহ, উম।
হব বাৰু! যা আপনালোক তোমালোক। অ' কৰি দিম মই। তোমালোকে কবা মানে কিমান মানে দৰা ৰুব লাগে, অ' উম। ভাতটো ঘৰ পৰাই নিব লাগিব চা
অ' ভাত-পানী নাই ঘৰ পৰাই নিব লাগিব। আৰু কিছুমানে দিয়েও, সেইটো নিজৰ লগত কথা আৰু ঘৰত পৰা নিয়া বা তাতে।
উম ভাত পানী দিলে চাগে হেৰি পইচাটো অলপ কাট
অহ' তেতিয়া অলপ কম হ'ব।
অ'। ঠিকে আছে তুমি কবা মানে এইটো মিলাই কবা আৰু। মানে কেতিয়া যাবা?
অ' হ'ব কম বাৰু।
এতিয়া মানে ফুৰব নোযোৱা?
ফুৰিব যাম, তুমি নোযোৱা।
মানে ভাবিছো যাম বুলি আৰু।
অ' এনেই ক'ত প্লেনিং কৰিছা?
মানে এতিয়া শ্বিলঙত প্লেনিং কৰিছো আৰু মই।
অ' কেতিয়ালৈ যাবা?
কেতিয়া মানে এতিয়া মানে ইমান হেৰি কৰা নাই আৰু মানে লগৰ খিনিয়ে কৈছে আৰু দচ তাৰিখ মান যাও বুলি
অ তুমি অকলে যাবানে আৰু লগত আৰু কোনোবা কেইজন আছে
মোৰ লগত পাঁচজন আছে মানে পাঁচ জনী ছোৱালী আমি মানে মোৰ লগত ছয়জনী আৰু তোমাল লগৰ কোনোবা যাই যদি ক'বা
অ অ যাম বুলি কৈছে বাৰু মোৰ লগতো কেইজনমান ল'ৰা মানুহ কিন্তু সিহতে যাম বুলি কৈছে আৰু মোকো কৈছিল তোমাৰো কোনোবা লগ আছ ছে যদি লৈ যাবা একেলগে যাম আৰু
উম মানে হেৰি ধৰি লোৱা আমি মানে গোটেইখিনি গ'লে মানে অকমান পইচা হেৰিটো কমি যাব মানে চব মিলাই পেলাই দিব পাৰিম আমি অ আৰু গাড়ী চাৰী মানে ভাড়া কৰি যাব পাৰিম আৰু ধুনীয়াকে এতিয়া উম আকৌ ৰুমো ভাড়া লব বহুত ধৰি লোৱা দুটাত তিনটামান ৰুম এনেকে বুক কৰিব পাৰিম মানে কম দামতে আৰু
উম
উম ঠিকে আছে মানে তোমালোকৰ ল'ৰাও যাবনে অকল ছোৱালী
ল'ৰা ছোৱালী চব আৰু কেইজনমান হ'ব ছয় সাতজন মান।
উম আৰু ছোৱালী বোৰ ইমান দূৰত যোৱাও ইমান
অ ছোৱালী ইমান দূৰত আৰু কতনো পঠিয়াব ন ঘৰৰ মানুহে।
অঁ
উম তাকেহে
হলে মানে মানে ক'ম আৰু মই আপোনাৰ তোমাৰ খবৰটো দিম অ উম ঠিক আছে দিয়া নহলে অ।